হেল্ল'।
নমস্কাৰ। অহ, আপোনাৰ নামটো জনাব?
গৌতম শইকীয়া।
অহ, আপোনাৰ ঘৰ?
মোৰ ঘৰ তাঁতি পাহাৰত। আপোনাৰ?
অহ, মোৰ এই ওচৰে পাঁজৰে অহ, নাই-নাইপাৰত মোৰ
হয়, হয়, হয়।
আপুনি কি কৰি আছে বৰ্তমান?
বৰ্তমান বহি মই।
হয়, আপুনি আপোনাৰ ব্যক্তিগত জীৱনৰ বিষয়ে অলপ কওঁকচোন?
মোৰ ব্যক্তিগত জীৱনতো মানে মই এইবাৰ হায়াৰ ছেকেণ্ডেৰী পাছ কৰিলোঁ। তাৰপিছত আৰু পঢ়িবলৈ যাম আৰু এতিয়া।
হয় আপুনি এতিয়া কোনতো ছেমট মানে কোনতো বিভাগত আপুনি এইবাৰ এদমিচন ল'ব?
মই ফায়াৰ এণ্ড চেফটি বিভাগটোৰ মানে পঢ়িবলৈ ওলাইছোঁ।
হয়, ক'ত পঢ়িব আপুনি?
মই দুলিয়াজানত পঢ়িমগে।
দুলিয়াজানত অহ, হয় ঠিকে আছে বাৰু। অহ, আপুনি সেইটো সেই বিষয়টো মানে আপোনাৰ সেইটো যে নিৰ্বাচন কৰিলে তাৰ কাৰণটো কি?
কাৰণটো আজিকালিতো চবতে ফায়াৰ এণ্ড চেফটিটো বহুত ইম্পৰ্টেণ্টেই হয়, মানে বহুত লাগতিয়াল হয় ফায়াৰ এণ্ড চেফটি ক'ৰ্চটো।
হয়।
মানে এতিয়া ইণ্ডাষ্ট্ৰিতে হওঁক, অইলতে হওঁক বহুত মানে লাগে আৰু সেই ক'ৰ্চটো। আৰু কম সময়ৰ ভিতৰতে মানে, এবছৰৰ ভিতৰতে তোমাৰ মানে চাকৰি ওলোৱা হয় তাৰ।
হয়।
সেইবাবে এই ক'ৰ্চটো মানে মই কৰিম বুলি ভাবিছোঁ।
হয় আপু অহ, মই এ-এটা কথা জানিব বিচাৰিছোঁ।
হয়।
যে এ-এই, এই কৰ্চটো যে আমি কৰিছো মানে, অহ। কৰাপাছত আকৌ, আকৌ আমি এটা ইন্টাৰভিউ দিব লাগিব ন? সেই ইন ইণ্টাৰভিউটো হোৱাৰ পাছতহে হয়তো আমি চাকৰি এটা কৰিব পাৰিম, নিশ্চয়।
হয়, হয়, হয়।
হয় নহয়? অহ, তাতো এতিয়া আমি অহ, কমচে কম নমাহ মান আমি তাত ট্ৰেইনিং ল'ব লাগিব। কেইদিনমান পাছত এখন তাত চাৰ্টফিকট পাম নহয় জানো?
হয়, হয়।
হয়। তাৰ-তাৰ তাত কিবা অহ, তাত এডমিশ্যন লোৱা কিবা প্ৰচেছৰ বিষয়ে অকণমান ক'ব পাৰিব নেকি?
হয়, হয়। তাত এডমিশ্যন তোমাৰ, এডমিশ্যন দহ হেজাৰ লয়। মানে তোমাৰ নিজৰ লগত কথা আৰু গোটেই টোটেল বছৰটোৰ ভিতৰত সত্তৰ হেজাৰ টকা লয়।
হয়।
তাৰপিছত, মানে সত্তৰ হাজাৰত কমপ্লিট হৈ যায় আৰু ডিপ্ল'মা ওলাই যায়।
হয়।
চাৰ্টিফিকেট তাৰপিছতে তোমাক, সিহঁতৰ ফালৰ পৰা মানে পুৰা প্লেচমেণ্ট দিয়ে।
উম।
মানে, টে-ট্ৰেইনিং দিয়ে আৰু শিকাই বুজাই লৈ।
উম, হয়! মই এটা কথা জানিব লাগিব বিচাৰিছোঁ, মানে কি, তাত যেতিয়া, আমি ট্ৰেইনিংটো কৰিম ট্ৰেইনিংটো ন মাহৰ ট্ৰেইংনিটো পোৰা হোৱাৰ পিছত তাত কিবা কেম্পাছ ইণ্টাৰভিউ ধৰণৰ এনেকুৱা কিবা হয় নেকি? কেম্পাছ ইন্টাৰভিউ হওঁক বা এনেকুৱা ধৰণৰ বেলেগ-বেলেগে ব্যৱসায় প্ৰতিষ্ঠানে হওঁক বা বেলেগ বিভাগবিলাকে তাত আহি পেলাই, এনেকুৱা ইণ্টাৰভিউ পাতে নেকি?
তাতে, ইণ্টাৰভিউ নেপাতে। তোমাৰ, ওচৰতে তেল শোধনাগাৰ আছে।
হয়।
তাত পাতে
হয়! অ' মানে কি-কিহৰ কথাটো, মই এটা কাৰণে জানিব বিচাৰিলো অ'! মোৰ লগৰ এজনে এই কৰ্চটো মানে, কৰি আছে বৰ্তমান।
হয়!
তেখেতে মোক জনালে যে, সেই কৰ্চটো কৰাৰ পাছত তেখেত, তে-তেখেতলোকৰ যিটো যিখন মানে এ অ' ইনষ্টিটিউট তাতে হয় মানে তেওঁলোক অ'! কেম্পাচ ইণ্টাৰভিউ হয়। তাৰপৰা, তেওঁলোকৰ ল'ৰা- ছোৱালী কিছুমান নিৰ্বাচন কৰি লৈ যায়, অ' হয়টো ইন্টাৰ্শ্বিপৰ কাৰণে, নহয় কিবা এ, পূৰা পামেৰ্নেণ্ট চাকৰি কাৰণে ইণ্টা, বাছি নিয়ে বুলি, মই কোৱা শুনিছোঁ।
উম, সেইটো হয় বাৰু। সেইটো মানে, মই এতিয়ালৈকে যোৱা নাই যে মই ইমান এটা ভালকে গম নেপাওঁ। কিন্তু, সেইটো হয় বুলি মইয়ো গম পাইছোঁ, মানে। মোৰো মানে, ইয়াৰ আগৰ বেষ্টৰ ল'ৰা এটাৰ লগত চিনাকি আছে। যোৱা বছৰৰ মানে, সেই ল'ৰাজনেহে মোক কৈছিলে।
হয়। ঠিক আছে বাৰু, এটা কথা মই বুজি পাইছোঁ এতিয়া অ', যে আমি পঢ়া-শুনা কৰিলেও নহ'ব, অ' যিটো কৰিলে, আমাৰ হয়তো, ভৱিষ্যতটো সুৰক্ষিত হ'ব তেনেকুৱা এটা আমি, অ' বাছ ল'ব লাগিব, নহয় জানো? অ' মই এটা কথা জানিব বিচাৰিম, বৰ্তমান আমাৰ বহুত চ'ব ল'ৰা-ছোৱালীয়ে, গ্ৰেজুৱেচন কৰে বা মাষ্টাৰডিগ্ৰী কৰে তাৰপিছতো, চাক কৰি নহয় বা কিবা এনেকুৱা, কৰ্মসংস্থাপন নহয়। গতিকে, আপুনি তাৰ, তাৰ ওপৰত কিবা ক'ব বিচাৰিব নেকি? যে, তেওঁলোকে সেইখিনি পঢ়াৰ পিছতো তেওঁলোকৰ চাকৰি নহ'লে। সেইটো তেওঁলোকৰ দুখ নে, তেওঁলোকৰ অভিভাৱক কৰা দুখ নে কি? ব্যৱস্থাটো দুখ নে কি, আপুনি কি বুলি ক'ব বিচাৰিব?
মানে এতিয়া, এতিয়া হৈছে মানে সকলোবিলাক কে' ল'ৰা ছোৱালীয়ে বহুতো পঢ়া শুনা হয়।
হয়!
শুনা পাই আছেনে?
হয় হয়।
সকল সকলোবিলাক ল'ৰা ছোৱালীয়ে পঢ়া শুনা কৰে আৰু বহুতেই মানে বহুত, তেই মেধাবী হয় ল' বৰ্তমান সময়ৰ, ছাত্ৰ-ছাত্ৰীসকল। আৰু সেইটো জোখত মানে পঢ়াৰ ল'ৰা ছোৱালীৰ জোখত, মানে, দেশত এতিয়া বৰ্তমান চাকৰিৰ অভাৱ হৈ গৈছে। আৰু আৰু লগতে বহুতো টকাও খৰচ হয়, পঢ়াবলে। মানে, কিবা এটা লাইন ল'বলৈ হ'লে, গ্ৰেজুৱেশ্যন কৰিও কিবা কৰিবলৈ হ'লে, এতিয়া টকা খৰচটো হৈয়েই। তাৰ ফলতো কিছুমান বহি থাকিবলগীয়া হয়।
হয়!
আৰু চাকৰিৰ অভাৱত, এয়া ধৰক, মানে, কেণ্ডিডেট আছে ধৰক, পৰীক্ষাণাৰ ডেৰ লাখ ল'ৰা-ছোৱালী আৰু চাকৰি ওলাইছে ধৰক পঁচিছ হেজাৰ, তেনেকৈ হ'লেতো বহুত ল'ৰা-ছোৱালী বহিয়ে থাকিব লাগিব।
হয়।
আজিকালিতো তেনেকে বহুত কম কম চাকৰিয়ে ওলাইছে। কিন্তু এটা কথাই ভাল হৈছে, বিনা খৰচত চাকৰিটো পোৱা হৈছে।
হয়। অ', মই এটা কথা বুজি পাইছো আপোনাৰ কথাৰ পৰা। কিন্তু মই এটা কথা জানিব বিচাৰিম অ, যে আমাৰ যিখন বৰ্তমান চৰকাৰখন, চৰকাৰখনে আহ প পাঁচ বছৰ দুইলাখ চাকৰি দিম বুলি আমাক পতিশ্ৰুতি দিছে, নহয় জানো? হয়তো তেওঁলোকে দিবও, কাৰণ যোৱা অ তাৰ মই দেখিলো যে তেওঁলোকে এক লাখ ছাপন্ন হাজাৰ মান চাকৰি দিলে, নহয় জানো? একলাখ চাকৰি দিম বুলি কৈছিলে, তেওঁলোকে এক লাখ ছাপন্ন হেজাৰ চাকৰি দিলে বাৰু। হয়নে? অ, কিন্তু বৰ্তমান এতিয়া আহ আমাৰ যিটো নিবনুৱা সমস্যা এটা হৈ আছে অসমত, সেই সমস্যাটো সমাধান কৰিবৰ কাৰণে অকল চাকৰিটোৱে যথেষ্ট হ'ব বুলি আপুনি ভাবে নেকি?
নাই, নাই, চাকৰিটোৱে যথেষ্ট নহয়। এতিয়া বান ব্যৱস্থাৰ বান ব্যৱস্থাৰ লগতে বহুতো সমস্যা অসমত দেখা দিয়ে। প্ৰত্যেক বছৰে, এতিয়া বাৰিষা কালতটো পানী, বানপানীয়ে বহুতো ঘৰ তুৱাই নিয়ে লগতে খাদ্য শস্যৰো অভাৱ হয়। এনেকুৱা ফলতো, কিছুমান, কিছুমান সমস্যাৰ সৃষ্টি হয় আমাৰ।
হয়।
আৰু লগতে তেনেকুৱা ক্ষেত্ৰতো যদি চাকৰি এটাও হয় তেতিয়াতো কোনো মানে লাভ নহ'ব।
আৰু পানীটো হৈয়ে থাকিব বছৰে বছৰে, তাৰ ফলত যদি! অকণ উন্নত মাধমেৰে বান্ধসমূহ সম মানে, নদী বান্ধসমূহ মাৰে, ধৰ ধৰা উন্নত
পাইছো যে, আমাৰ অসমত এইটো এতিয়া বৰ্তমান জন সমস্যা বা মানৱ সমস্যা
হয়, হয়,
এই বানৰ সমস্যাটোত ওপৰত যদি চৰকাৰখনে গুৰুত্ব আৰোপ কৰে, তেতিয়াহ'লে হয়তো আমা অসমখন সুখী হ'ব বুলি ভাবেই নহয়া জানো?
হয়, হয়,
হয়, মই এটা কথা কব লাগিব - যিহেতু আমাৰ অসমৰ এনেকুৱা এখন চৰকাৰ আছে বৰ্ত যিখন চৰকাৰে, অ যিখিনি যিখিনি কৰিম বুলি কয় সেইখিনি কৰি দেখুৱায়। নহ
কৰি দেখুৱায় হয়।
হয়। অ, গতিকে আমি তেওঁলোকৰ বৰ্তমান অ কাৰ্যকাল আৰম্ভ হৈছে। আজি হয়তো দুমাহ মান উকলি গৈছে দুই তিনি মাহ উকলি গৈছে নহয় জানো? অ তেওঁলোকে বান সমচ স্যাৰ আহ সমাধানৰ কাৰণে কিছুমান ব্যৱস্থা হাত লৈছে হাতত লৈছে। আপুনি হয়তো তাৰ, শুনিছে নহবা আহ জানিছে কাৰোবাৰ কাৰ নহয় জানো! অ এতিয়া চাবলৈ গলে আমাৰ অসমৰ বৰ্তমান জলসম্পদ ম, মন্ত্ৰী যিগৰাকী, তেখেত যথেষ্ট দক্ষ আৰু উচ্চ শিক্ষিত ব্যযক্তি তেখেত। তেখেতে অসমৰ বান পৰিস্থিতিৰ বিষয়ে বান, বান সমস্যাৰ বিষয়ে তেখেতে বহুত টো মানে কথা নাই। তেখেতে বহুত নলেচ বা বহুত জ্ঞান আছে তেওঁ তাৰ ওপৰত। কিন্তু তেখেতে তেখেত বৰ্তমান আহ কালিৰ দিনটোত আমাৰ লখিমপুৰ জিলাৰ আহ উপায়ুক্ত কাৰ্যালয়ত এখন সভাত তেখেত আহিছিলে আৰু তাত আহি পেলাই তেখেতে এই আমাৰ অসমৰ, আহ লখিমপুৰ জিলাৰ যিসমূহ প্ৰধান নদী, সেই নদীসমূহৰ যিসমূহ বান সমস্যা, সেই বান সমস্যাৰ ওপৰত বিভিন্ন ধৰণে আলোকপাত কৰে। আমাৰ যিসকল স্থানীয় বিধায়ক, আমাৰ সমষ্টিৰ বিধায়ক কুমাৰ বুৰাাদেৱ, আৰু লখিমপুৰ সমষ্টিৰ বিধায়ক মানৱ ডেকা। আৰু অৱশা আপোনাৰ ৰগাংগি সমষ্টিৰ বিধায়ক। আমাৰ বাৰিষা হাজৰিকা তাৰপিছত আহ, আমাৰ নওবৈচা সমষ্টিৰ বিধায়ক জয়প্ৰকাশ দাস, তেখেত ন চাৰিগৰাকী বিধায়ক লৈ পাই তেখেতে এখন। সভা অনুষ্ঠিত কৰিছিলে, কালি। সেই সভাখনত তেখেতে আহ কিছুমান আহ পৰামৰ্শ দিছে আৰু। তেখেতে আমাক অ, কৈছে জনাইছে যে তেখেতে এই বান সমস্যাত। যিমান পাৰে যিমান সোনকালে পাৰে যিমান সম্ভৱ হয় তেওঁক তেখেতে সমস্যতটো সমাধান। কাৰ চেষ্ট কৰিব আৰু লগতে তে তেখেতে এটা কথা জনাইছে যে আমাৰ যিখন বৰ্তমান বিজেপি চৰকাৰ আছে অসমত, সেই চৰকাৰখনে মানে। যিখিন পদক্ষেপ হাতত লৈছে, সেইখিনিৰ পৰা আমাৰ অসমৰ যথেষ্ট সংখ্যক সমস্যা সমাধান হৈছে। গতিকে এই বা সমস্যাটো অতি সোনকালে আৰু অতি ক্ষিপ্ৰতাৰে তেখেতে সমাধান কৰিবলৈ। সমাধান কৰিম বুলি তেখেতে প্ৰতিশ্ৰুতি দিছে। আৰু আমি ভাবিছো যে তেখেত সেই পৰিস্থিতিসমূহ তেখেতে পূৰণ কৰিব, আৰু ভৱিষ্যতে আমাৰ অসমৰ। তথা আমাৰ আহ বিখুৰীয়া সমষ্টিৰ যিসমূহ বানৰ সমস্যা। যিসমূহ নদীয়ে আমাৰ বৰ্তমান আহ কৃষকসকলক সাধাৰণ ৰাইজক আহ আমাৰ যেনেকে জুৰুলা কৰি আহিছে, সেইসমূহ সেই বান্ধসমূহ সেই বান্ধৰ সমস্যাস সমূহ। আমাৰ অ, তেখেতে আমাক সেই সমস্যাৰ পৰা উদ্ধাৰ কৰি আনিব আৰু তেখেত। যি প্ৰতিশ্ৰুতি দিছে সেই সহজে অতি সোনকালে অতি ক্ষিপ্ৰতাৰে তেখেতে। আহ কৰিব বুলি আমি আশা আশা ৰাখিছো।
হয়।
গতিকে এটা কথা ক'ব লাগিব যে আমাৰ বানৰ যিটো সমস্যা। সেই সমস্যাটো আজিৰ সমস্যা নহয়, নহয় জানো আহ সেই সমস্যাটো। অত'তৰে পৰা হয়। ইয়াৰ মেইন মূল কাৰণ কাৰণটো আপুনি কি বুলি ভাবে যে আমাৰ বানজ সমস্যা হৈছে। আপুনি সাধাৰণ ভাৱে আমাৰ এটা আহ এটা নিম্ন পৰ্যয়ায়ৰ হ'লেও আপুনি এটা এনেকুৱা এটা মোক। বা কাৰণ কেইটামান কাৰণ দৰ্শাক। যিকেইটাৰ পৰা আমি বুজিব পাৰো যে বান এইটো কাৰণে এইকেইটা কাৰণতে আমাৰ বান সমস্যাটো বৰ্তমান। সষ্ট হৈ আ, আৰু ভৱিষ্যতেও এনেকে সৃষ্টি থাকিব।
হয়। বৰ্তমান সময়ত নদী বান্ধবোৰ কম মানে নদী বান্ধবোৰ। কম। মানে কম জোৰে বনোৱাৰ কাৰণে মানে। অতি কম পইচাৰে আৰু। মানে পুৰণি হোৱাৰ বাবে নদীবান্ধবোৰ ভাগঙবলৈ সুবিধা হৈছে আৰু। যাতে সেইবোৰ শিল বান্ধেদি এনেকৈ পকী। কৰণ কৰাৰ ফলত অলপ হ'লেও নদীবান্ধবোৰ মানে। মজবুত হৈ থাকিব।
হয়।
আৰু লগতে নদীৰ পৰিসৰটো। ঠেক হোৱাৰ বাবেও নদী বান্ধবোৰ ভাগিবলৈ সুবিধা হয়।
হয়।
যিহেতু আমাৰ এই ওচৰে পাঁজৰে বহু বহুকেইখন নদী আছে। আৰু সেইবাবে নদীবান্ধ। বোৰ পকীকৰণ কৰিলে বহুতো ভাল হয়।
হয় অ, আপোনাৰ কথাটো মই বুজি পাইছো ঠিকে কৈছে বাৰু কিন্তু আমাৰ। অ, আমাৰ অসমৰ অসমৰ প্ৰেক্ষাপটত অসমৰ সামাজিক প্ৰেক্ষাপটত চাবলৈ গ'লে আমাৰ অসমত। বান সমস্যাৰ কেইটামান নিৰ্দিষ্ট কাৰণ আছে মানে নিৰ্দিষ্ট কাৰণ মানে কব আমি সাধাৰণভাৱে ক'বলৈ গ'লে আমাৰ যিসমূহ উপনদী
হয়,
আমাৰ অসমৰ বৰ্তমান প্ৰধানমন্ত্ৰী দুখন বৰাক আৰু ব্ৰহ্মপুত্ৰ, তাৰ উপৰিও আমাৰ যথেষ্ট সংখ্যক সৰু সৰু উপনৈ আছে নহয় জানো?
হয়, হয়,
অ, আমি দক্ষিণ পাৰৰ কথা নকওঁ আমাৰ নিজৰ জিলাৰ কথা কওঁ নিজৰ নিজৰ সমষ্টিৰ কথা কওঁ। আমি ওচৰ পাজাৰ চবাক কথাখিনি ক'ব লাগিব যিহেতু আমি অ সাধাৰণ ৰাইজ হিচাপ আমি যিখিনি জানিব লাগে যিখিন কব লাগে যিখিনি মানে আমি চেষ্টা কৰিবলৈ সেইখিনি নিশ্চয় কৰিব লাগিব নহয় জানো? গতিকে মই আমাৰ সাধাৰণ ভাৱে আৰু আমাৰ অ সমষ্টিতটো উন্নতি হকে আমাৰ সম আমাৰ নিজৰ স্থায়ীখিনিৰ উন্নতি হকে মই কেইটামান কথা ক'ব বিচাৰিছোঁ, যিহেতু আমাৰ যিসমূহ উপনদীবোৰ, বৰ্তমানসমূহ উপনী বৈ আছে ব্ৰহ্মপুত্ৰ দি বৈ আছে সেইসমূহৰ
হয়,
অতি মানে আৰু বৰ্তমান অ, যিটো আমাৰ গতি পথত দূৰত্ব, সেই দূৰত্বটু অধিক কম। নহয় জানো? আহ, এয়া চাবলৈ গলে আমাৰ অতি নিচ নিচেই কাষতে থকা আমাৰ দু দপান নদীখন আছে দপান নদীখন বৰ্তমান তাৰ অ দৈ্ঘ্যটো কম যিহেতু দপান পাহাৰত ক্ষেত্ৰত উৎপত্তি হয়, অ, বৈ গৈছে আমাৰ ব্ৰহ্মপুএ নদীলৈকে নহয় জানো?
হয়, হয়,
এই মাজৰ যিটো দূৰত্ব সেই দূৰত্ব ত অতি কম অ চাবলৈ গ'লে কমকেও